হেল্ল'।
কি খবৰ?
অ ভাল ভাল তোমাৰ?
মোৰো ভালে দিয়া কি কৰি আছা পিছে?
এ এতিয়া আছোঁ এনেই। ভাত খাই উঠিলোঁ এতিয়া অকমান এনেই খোজকাঢ়ি আছোঁ।
আচ্ছা আচ্ছা।
তুমি।
মই এনেই বহি আছোঁ কিনো কৰিম আৰু। বৰ হৈ আছিলোঁ কিবা উকেণ্ড প্লেন আছে নে নে নাই।
অ উইকেণ্ড তোমাৰ এইবাৰ হেনেকে একো প্লেন নাই ৰবা মানে আমাৰ জুলাইত ই ইনচেপে পৰিল‌ যে এতিয়া ইনটেন চিপৰ কাৰণে শিকোঁ। একো সেনেকে প্লেন বনাবই পাৰা নাই। ভাবিছোঁ নেকচতেয়াৰ নেকচতেয়াৰ যদি হয় তোমাৰ জানুৱাৰী মানে।
আচ্ছা কৌত যাম বুলি ভাবিছা?
ক'ত যাম মানে তোমাৰ। মানালী যাব ইচ্ছা আছিল যোৱাবাৰ মানে লগৰ খিনি গ'ল তাহাঁতি। মানে এনেকে এজেন্টৰ থ্ৰৈ দিয়ে গৈছিল মানালী, অমৃতচাৰ। কাচৌল। সেইবোৰ জেগাত মানে। দেল্লিও গৈছিল অ বহুত কেইটা জেগাত গৈছিলে ত' এইবাৰ মানে আমিও যোৱা কথা ভাবি আছোঁ। তোমাৰ মা হয়তো মানালী নহ'বা ঋষিকেশ এবাৰ চাগে মান- কালি নাযাব কাৰণ যোৱা বাৰ‌ অলৰেদি গ'ল ন মইহে- যাব নোৱাৰিলোঁ অকণমান এই মই বেলেগত গলোঁ ফেমেলি লগত।
আচ্ছা।
ত সেইকাৰণে এতিয়া ভাবিছোঁ। ঋষিকে যোৱা কথা।
অহ
তোমাৰ?
মই ভাবিছোঁ এইবাৰ নৰ্থ ইষ্ট চাইডতটো ভালছে ঘোৰু নেকি অলপ।
নৰ্থ ইষ্ট ন অ একজেক্টলি মইয়ো সেইটো কথা ভাবিছিলোঁ জানানে মানে মই ফ্ৰে- জনৰ কথা পাতিছিলোৱে যে ন- কিছু ঘূৰিব পাৰি পিছে জানুৱাৰী মানে। আচল, টাৱাং মিজোৰাম সেইবোৰ আইজল। এইবোৰ জেগাত যাব পাৰি ধুনীয়া বিৰাট ঠাণ্ডাত দিনততো আৰু ভাল লাগে।
তাকে।
তাকে যাওঁ বোলা নহ'বা আমি এবাৰ প্লেন কৰোঁ গোটেই ফ্ৰেণ্ডছ খিনিয়ে।
মই এইটো ইয়াৰত জুলাই মানত ভাবিছিলোঁ সময় চিজন যিহেতু- তো তোমাৰ তোটো ইণ্টেৰ্নশিপ।
অ তুমি জুলাইত। ভাৱিছিলা নেকি কিন্তু এতিয়া জুলাইত আকৌ গৰমৰ দিনত ইমান ভাল নালাগে।
হয় নিকে। এইটো ইয়েৰত লাষ্টলৈ যাব পাৰি।
হয় নেকি লাষ্টলে অ এইটো ইয়েৰত লা লাষ্ট টৰলে মানে তোমাৰ কিতিয়া জুনত অ ইয়েৰ কৈছা ন ডিচেম্বৰ মানত।
অ নৱেম্বৰ ডিচেম্বৰ মানলে পাৰি।
ইয়াই ইয়া নৱেম্বৰ ডিচেম্বৰলৈও পাৰি কিন্তু কথাটো কি হয় জানানে নৱেম্বৰ ডিচেম্বৰ হ'লে। এ প্ৰব্লেম এটা হয়, যে আমাৰ এতিয়া একজাম হয় ন ফৰ্ট চেমৰ।
অ আচ্ছা মোৰতো তো ডিগ্ৰী কমপ্লিট ন। ত' এইকাৰণে মই মানে বেছিয়ে ফ্ৰী আৰু।
হা হা ডিগ্ৰী কমপ্লিট হে কাৰণে আজৰি আৰু ফৰ্ট চেমৰ নহয় চৰি মোৰ মানে ফিফট চেমৰ এগজাম হ'ব তেতিয়ালৈকে নেক্স ইয়েৰ বাৰু মোৰো ডিগ্ৰী কমপ্লিট হ'ব।
আচ্ছা।
তেতিয়া মইয়ো আজৰি বাৰু ত' সেইকাৰণে মই ভাৱিছিলো যে। জানুৱাৰী মানত যাওঁ আমি এটা প্লেন কৰো ন জানুৱাৰীত যোৱা প্লেনে কৰো।
অ অকে বাৰ ব কট মনালী।
মানালীতো চাগে নহ'ব কাৰণ। অলমোষ্ট মোৰ আধাখিনি লগৰে গৈছে মানালী। ত তাহাঁতি আৰু ক'ত যোৱা জেগাতে যাব ঋষিকেত যোৱা কথা কৈ আছে ঋষিকেত যাব পাৰি ন।
অ পাৰি বেছিকে জেগাডোখো বহুত ভাল হয়।
বহুত ভাল অ আৰু বহুত এডভেঞ্চাৰেছ বস্তু আছে তোমাৰ লাইক বঞ্জী জাম্পিং।
অ। বহুত ইণ্টাৰেষ্টিং এইবিলাক গেমছ খেলিব পৰা অপচন আছে তাত।
আছে আছে আৰু তোমাৰ হেৰিও আছে এইটো ৰিভাৰ ৰাফটিং।
অ।
আৰু পেৰাশ্বুটৰ এইবোৰ মানে বহুত কিবা কিবি আছে মোৰততো এটা মানে ইটছ লাইক। ডিম আৰু এইটো ৰিভাৰ ৰাফটিংটো আৰু তোমাৰ এইটো বানঞ্চি জাম্পিং।
উম বঞ্জি চম্পি মোৰো কৰিব ইচ্ছা আছে জানানে।
ভাল লাগে ন বিৰাট।
অ তাকে ফিৰতটো একদম। সেইবিলাকে ভৰ্তি ঋষিকেশৰ যিমান যি গেমচ আছে চব সেইবিলাকে দি ভৰ্তি মানে। ত চাই চাই মানে কৰো কৰো ইমান লাগে।
তাকেইেতো এবাৰ ঋষিক ঋষিকেশটোয়ে হেৰি কৰো। কনফৰ্ম কৰো ন পাৰি। মানে তোমাৰ বাজেট ধৰি লোৱা এইবাৰ তাহাতি মানালী যাওঁতে কিমান গৈছে। ফৰটিন। ফৰটিন থাউজেণ্ড সিমান মানে দিব লগা হৈছে আৰু একচলি সেইখিনি উঅৰথি। হয়তো হয় কাৰণ চাবা হা যোৱা। খিনিয়ে আমি বহুত কেইটা জেগাত তাহাঁতি নিব ন এতিয়া ধৰি লোৱা পাঞ্জাৱ দিল্লী আম কি ক। কয় এইবোৰ গ'ল্ডেন টেম্পোল এনল সেইবোৰ ঘুৰাব। কাচল তাৰপিছত কাচল মানে তাহাঁতি সেইবোৰ গোটেইখিনি ষ্টে কৰা। খোৱা লোৱা চব তাহাঁতৰ ফ মানে এজেন্টৰ ফালৰ পৰাই দিছে ন। ত ফিন থাউজেণ্ড ঠিকে আছে সেইখিনি চোৱা হিচাপে কিন্তু এক্সাত হাত খৰচ। এটা লাগিব আৰু তোমাৰ সেইটো তুমি যিমান নিব পাৰা আৰু যিমান নিয়া।
অ অ নিজৰ চাইডৰ পৰা অলপ।
নিজৰ চাইডৰ পৰাটো সেইটো লাগিব আৰু আৰু তাৰে মানে তাহ। মই শুনা মতে লাঞ্চটো বোলে তাহা মানে তাহাঁতি হেৰি নকৰে। নিদিয়ে ত' আমিটো নিজৰ ফালৰ পৰা কৰিব লাগে বোলে লাঞ্চটো।
আচ্ছা। এনে নিজৰ ফালৰ পৰা কিমান কেৰি কৰিব লাগে মানি?
মানে তোমাৰ ধৰি লোৱা যদি আমি যদি ট্ৰিপত উম এবাৰমানে বাজেট টো হৈ আছে ইলেভেন থাউজেণ্ড ইলেভেন নহবা টোৱেলভ। সিমানত যদি যাওঁ তেতিয়া। তুমি নিজৰ ফালৰ পৰা এটলিষ্ট। ফাইভ ঠাউজেণ্ড চিক্স থাওজেণ্ড এটা ৰাখি থব পাৰা আৰু বা টেন থাউজেণ্ড এটা ৰাখি থলেও বে নহয় কাৰ। কাৰণ তোমাৰ কিয় জানা। ব্ৰঞ্জি জাম্পিং তে তোমাৰ বহুত বোলে যায় তাতে এ। ভিডিঅ' যদি তুমি যদি ভিডিঅ' বনোৱা এই ৰিলচ বিলাকত যে দেখা যেনেকে যে ভিডিঅ' বনাই এই সেনেকে যদি। ভিদেঅঁ বনুৱা তেতিয়া বোলে এক্সট্ৰা উৱান থাওজেণ্ডনে টোৱ থাওজেণ্ড দিব লাগে। থ্ৰী থাউজে মান মানে ভিডিঅ দ লাগে আৰু বনি জাম্পিং কৰো তেও ট থাউজেন মান লাগে। ধৰি ল বঞ্জি জামি জাম্পিংতে। ফাইভ থাউজেণ্ড ফ'ৰ থাউজেণ্ড মান গুচিয়ে যাব। ত থাকিবনো কিমানতো। মানে হাত খৰচ হিচাপে তোমাৰ এটলিষ্ট। টেন থাউজেণ্ড থাকিলে ভাল আৰু।
অ অ।
অভাৰ অল থাৰ্টি থাউজেডত হৈ যাব মে বি আই গেছ ইমানটোতো আমি। অ সেইটো খৰচটোৱে মানে তুমি এভেঞ্জাসবোৰ কৰিলে ওলাব আৰু। সেইটো খৰচ লাগিব আৰু সেইবোৰতো নিজৰ পইচা হব ন। তাই ট্ৰিপৰ পৰাতো হেৰি নকৰে।
অ।
এ বেয়া নহয় এক্চুৱেলি লাইফত এটা এক্সপিৰিয়েঞ্চ কৰি চাব লাগে ন এনেকে ট্ৰিপত গৈ ফ্ৰেণ্ডৰ লগত।
অ তাকে।
ভালো লাগিব। আৰু তোমাৰ ঠাণ্ডা দিনত বেছি ভাল লাগে এইবোৰ জেগাত।
সৌজি টাইপ ৱেডাৰ হৈ থাকিব ন?
উম বিৰাট ভাল লাগে তুমি পিছে হা হেৰি কি কয় গ'লে কি কাপোৰ ঠাণ্ডা কাপোৰে নিব লাগিব। কিবা কিবা কিনিবা নে নে যি আছে তাকেই নিবা?
তাকে মই সেইটোৰ ওপৰতে ক'ব লৈছিলো জানানে? আউটফিটৰ কথা একদম ধুনীয়া ধুনীয়া আউটফিট লৈ কিনে ম ফটোগ্ৰাফি কৰিবলৈও বহুত ভাল লাগিব তেনেকুৱা জেগাত।
বহুত ধুনীয়া লাগিব ফটোজ কি ধুনীয়া আহিব পাহাৰৰ মাজত।
হা নিউ নিউ ক্লথ কিনিব লাগিববোৰ আগৰ বিলাকনো কিমান আৰু সেইখিনিও থাক থাকিব বাৰু।
কিন্তু নিউ নিউ পিন্ধি আৰু ফটো মাৰাৰ যুজটোয়ে বেলেগ দিয়াচোন।
বেলেগ তাকেতো মেইনলি তুমাৰ হেড গ্ল'ভছ নিবই লাগিব গ্ল'ভছ নিব লাগিব। কেপ নিব লাগিব প্লাছ তোমাৰ বোতচ শৌক্স বহুত ঠাণ্ডা এক্স এক্সট্ৰিম ঠাণ্ডা মানে যোৱাবাৰ মোৰ লগৰ কেইটা ছয় ছৰি যোৱাবাৰ নহয় এইবাৰেই গৈছে। এইবাৰ গৈছিল ন মানালী জানুৱাৰীত ত' তাহাঁতি যাওঁ মানে ইমান ঠাণ্ডা পালে এই মানে যোনখিনি কাপোৰ নিছিলে সেইখিনি কাপোৰ কাপোৰো কামত অহা নাই।
অ তেতিয়া বহুত কাপোৰ নিব লাগিব।
অ কাপোৰ বহুত নিব লাগিব মানে হেড গ্লাভছ এন অ'ল নিবই লাগিব। বাহিৰৰ জো আৰু পাহাৰৰ জেগা যে সেইকাৰণে বহুত ঠাণ্ডা।
তাকে
মইতো ভাবি আছিলো স্বৰ্তচ নিম বুলি কিন্তু স্বৰ্তচ কেনেক পিন্ধিম অ ভিউজ বিলাকো ধুনীয়া ভিউজ বহুত ধুনীয়া ৰাতি কেম্পিং হয় ব কন ফায়াৰ হয় ডি জে হয় বিৰাট ভাল লাগে
উম শৰ্ট ড্ৰেছ পিন্ধিও পাৰি ফটোগ্ৰাফিৰ টাইমত। তেৰ
অ সেইটোৱেতো ফটোজ এণ্ড ভিডিঅ'জ বনাবৰ কাৰণেহে পাৰি।
লাগিব একদম।
তাকেইতো নহবা ঠাণ্ডাত পগলা হৈ যাব লাগিব ইমান ঠাণ্ডাত। তাকে আৰু তোমাৰ হেৰি কি ক'ব লৈছিলো গল্ডেন টেম্পল যে ইহতি যে গৈছিল। মোৰ লগৰবোৰ, ইমান ধুনীয়া! মানে ফটোজ দেখি মোৰ মনতটো কিবা ইমান ভাল লাগি গৈছে। একদম গোল্ডেন কালাৰ হৈ থাকে জিলিকি থাকে কি ধুনীয়া!
অ মও দেখা পাইছো মানে ময়ো যোৱা নাই দিয়াচোন মোৰ যাবলে বিৰাট ইচ্ছা আছে। কিন্তু এনেই ফটোজ বিলাকত দেখিছো ভিডিঅজ দেখা পাইছো। ইমান ধুনীয়া লাগে।
বহুত ধুনীয়া লাগে বহুত বহুত। ধুনীয়া পাঞ্জাব জেগা খিনি তাৰে লাচি কিমান ডাঙৰ ডাঙৰ গ্লাছত লাচ্চি দিয়ে।
আহ। তেনেকে কষ্টলিও থাকে চাগে ন?
কষ্টলি হ'ব দেই, নোহোৱা নোহোৱা বুলিতো নকওঁ কাৰণ বাহিৰৰ জেগা আমি এতিয়া বাহিৰত যাম ন যিহেতুকে ত বাহিৰত দাম বোৰ সেই দামেই লব আৰু। সেইটো নৰ্থ ইষ্টতো আমাৰ বেয়া বেয়া জেগা নাই কিন্তু জানানে
অ নৰ্থ ইষ্টত বহুত ধুনীয়া ধুনীয়া জেগা আছে সেইটোও ফুৰিব পাৰি সেইকাৰণেতো মই ভাবিছিলো যে এইবাৰ নৰ্ট ইষ্ট তে যাও নিকি কবাত অলপ এক্সপ্লৰ কৰো
তাকেইতো নৰ্থ ইষ্টতো তোমাৰ হেৰি অ অৰণাচল অৰুণাচল কি ধুনীয়া জেগা তাতো বৰফ আছে জানানে
হয় নিকা
অ তাতো বৰফ আছে তোমাৰ কি জানা মানালী বৰফতো যেনিবা অলপমান বেছি ফিট হৈ যায় আৰু বহুত এক্সট্ৰিম ঠাণ্ডা আৰু কিন্তু অৰণাচলতো ইমান ঠাণ্ডা ঠাণ্ডাই হয় বাৰু কিন্তু তোমাৰ ইমান একে একদম মানালি নিচিনা বৰফ নহয় আৰু নৰ্মেল লাৰু মোৰ কাজিন জনী গৈছিলে তাই ফটোজ দেখিছো ন ধুনীয়া লাগিছে দেই জেগাটো বিৰাট কেম্পিং কৰিছে তাহাঁতি তাহতে থাকা য'ত ষ্টে' কৰিছে মানে কেম্পিং যত কৰিছে সেই জেগাখিন খিনো বিৰাট ধুনীয়া
আচছা
তাকেতো যাব পাৰিলে ভাল আছিলে ন নেক্স ইয়েৰ মানে
তাকে একো নাই জানুৱাৰী মানলে যদি এজুকে যোৱা প্লেন কৰা গৈছে দেন অ ফেব্ৰুৱাৰীত কি মানলৈকে আৰু এই নৰ্থ ইষ্ট ফুৰাৰ কথাই ভাবো দিয়া
অ ন জানুৱাৰীত যদি হৈ যায় ফেব্ৰুৱাৰীত নহয় ৰ'বা নৰ্থ ইষ্ট আমি তোমাৰ অ এপ্ৰিল মানতো ফুৰিব পাৰিম তেতিয়া আমাৰ একজামো অ নাই নাই আমাৰ এক আ চিস্ক চেমৰ একজাম মে মানত হব' ন ইয়া ইয়া আমি ফেব্ৰুৱাৰী মানতে যোৱা প্লেনিং কৰিম দে দিয়া ফেব্ৰুৱাৰী মাৰ্চ মানত
উম হ'ব বাৰু আগত যোৱা পিছত যোৱা যেতিয়া তোমাৰ সুবিধা হয় তেনেকুৱাত তবা মানে নৰ্থ ইষ্ট চাইডটো মানে এক্সপ্লৰ কৰিম আৰু ধুনীয়াকে।
তাকেইতো মানে লাইফত এটা ট্ৰিপ লাগে জানানে ফ্ৰেণ্ডজৰ লগত, ফ্ৰেণ্ডছৰ লগতে হওঁক বা ফেমিলিৰ লগতে হওঁক
ফেমিলিৰ লগত বহুত গলো জানানে বহুত ট্ৰিপ গ'লো কিন্তু এতিয়া মানে ফ্ৰেণ্ডচৰ লগত বেছি নিজ আৰু
সেইটো হয় পিছে ফেমিলিৰ লগত গৈয়ে থাকা যায়, ফ্ৰেণ্ডছৰ লগত মই গৈয়ে পোৱা নাই কব ববলা আজিলে, এনে নৰ্মেলি ফে